হেল্ল'।
অহ সবিতা।
অ কোৱা।
কি কৰিছে?
এই আছো এনেই ভাত পানী খোৱাৰ যোগাৰ কৰি আছো।
অঁহ অঁহ অঁ আজি মোৰ গা বেয়া জানানে?
অঁ কি হৈছে?
সেই অফিচৰ পৰা আহি কিবা গা বেয়া লাগিলে। লাগে তুমি যে ফোন কৰিছিলা মোক তিতিয়া।
অঁ।
তিতিয়া কথা পাতিম বুলি ভাবিলো। কিন্তু মোৰ মানে এই গাটো কিবা বিপি ল'ৰ নিচিনা হৈ গ'ল। অঁ এ‌‌ পেলাই অফিচৰ পৰা আহি মই শুইয়ে দিলো আৰু।
এ গৰমৰ কাৰণে হৈছে চাগে।
অঁ গৰমৰ কাৰণে হ'ব পাৰে। বিপিটো মানে মোৰ অকণমান বিপি মানে ল' হৈ যায় মাজে মাজে। তাৰছতে আহি শুই দিলো, শুই দিয়াৰ পিছত আৰু এই চাৰে নটা মানত আৰু মানে অলপমান ভাল লাগিল আৰু লগাৰ পিছত আৰু মানে আজি কিন্তু মানে এওঁৱে ভাত চাত বনালে আ ৰু অলপ খালো, খোৱাৰ পিছত এতিয়া অকণমান ঠিক লাগিছে আৰু মানে। এ গৰম কাৰণে হৈছে অও ইমান অহা যোৱাতো বহুত কষ্ট হয় মানে আৰু
হয় দিয়া আজি গৰমটো বহুত বেছি গৰম হৈছে নহয়।
উম, বেছি বেছি গৰম হৈছে।
মোৰ মাৰো সেই একেই প্ৰেচাৰ টো ল' হৈ গ'ল। গধূলিৰ পৰা একেবাৰে গাটো বেয়া লাগিছে। মূৰতো ঘূৰাইছে। তাকে মানে অলমান গেষ্ট্ৰিক উঠাৰ নিচিনাও হৈছে।
অঁ মোৰো মোৰো সেইটোৱে হৈছে চাগে।
তাৰছত গেষ্ট্ৰিকৰ এটা ঔষধ খুৱাই দি পেলাই, অকণমান সিদ্ধ ভাত নাখালে কৈছে মই নাখাওঁ খাব নোৱাৰো, একদম প্ৰেচাৰটো ল' হৈ গৈছে। মাৰ ভয় খুব কৰে। কৈছে মোৰ হাৰ্টৰ প্ৰব্লেমে হ'ল নেকি? হা হা হা
নাই আজিকালি আৰু যিমান তোমাৰ হাৰ্ট এটেক হৈছে, মানুহৰ বিলাকৰ ন'? কম কম বয়সত ভয়ে লাগি যোৱা হৈছে।
খুব সঘনাই এই খবৰ বোৰ পোৱা হৈছে।
অঁ খুব সঘনাই হৈছে আৰু কম বয়সতে কম বয়সতে হয়, জানা তুমি? মানুহে কয় আৰু তোমাৰ এই কভিডৰ বেজী বোৰ লোৱাৰ কাৰণেই হৈছে। নাজানো আৰু কি হৈছে, কিন্তু মানে খুব কম বয়সতে আমি মানে বহুত আজিকালি শুনোৱে প্ৰায়ে শুনা যায় ন', এইবোৰ কথা মানে।
অঁ অঁ
উম। তাকে ভয়ে
মানে স্বাস্থ্যৱান মানুহবোৰহে পটক পটককে হাৰ্ট এটেক হৈ পেলাই
অ' আৰু সময় নাপাই জানা চিকিৎসা কৰিবলে, কিমান টাইম যে যায় পাব তোমাৰ? হ'লনে মানুহজন সেত ঢুকালেই মানে।
উম তাকেইটো, বৰ ভয় লাগা হৈছে আজিকালি সেইকাৰণে স্বাস্থ্য
চিকিৎসাৰ খৰচ বোৰো দিনে দিনে বাঢ়ি গৈছে তুমিতো হস্ স্পিটেলত যাব নোৱাৰা ন' কিমান খৰচ আজিকালি এখন মানে। অক অকণমান সম অঁ, তুমি দুদিন তিনদিন ৰাখিবা তোমাৰ লাখ টকা গুচি যায়, তুমি গ'মেই নাপাবা।
অ হয় দিয়া আৰু আমি মধ্যবিত্ত মানুহৰ হাতত ইমান খিনি টকা যোগাৰ কৰিবলৈ অলপ দিগদাৰিও হয়।
দিগদাৰিও হয় আৰু তোমাৰ সেই উ পলিচিবোৰ আছে ভাল আৰু সেইকাৰণে মানে এই পলিচিবোৰ কৰি থব লাগে আৰু মই ভাবো আৰু আজিকালি। নহ'লে তোমাৰ পাঁচ লাখ ছয় লাখ টকা এখন হস্পিতেলত যদি তোমাক আই চি ইউ সোমাই দিয়ে একোৱেই নহয় মানে আজিৰ দিনত যোৱা বছৰ মোৰ মানে বৰ দেউতাৰ ছোৱালী বাই মানে কিবা লাঙৰ প্ৰব্লেম হ'ল আৰু দেই তোমাৰ মানে উশাহ লোখাল নিয়াত কষ্ট পালে উম তাৰ পিছত নিমু নিয়াত পৰিলে এনেকে মুঠতে বিছ তোমাৰ এ ভৰ্তি কৰাব লগা হ'ল আৰু তোমাৰ মানে। আৰু মানে তেওঁৰ মানে তেওঁৰ অৱস্থা মানে সংকটজনক অৱস্থালৈ গুচি গ'ল। কিমান পইচা গৈছে জানে নে তেৰ লাখ নে চৈধ্য লাখ টকা গৈছে মানে। ভাল হ'ল বাৰু।
অহ অ।
এদিন টো মানে ইমান পইচা মানে পতকেতটো যোগাৰ কৰিবলৈ দিগদাৰ হৈ যায় ন কেতিয়াবা মানে। অ এতিয়া তেওঁলোকৰ মানে ধৰা দাদাক ভায়েক, ভাইবোৰ এক ডক্তৰ আছিলে। ত সেনেকে ধৰা মানে মিলাইছে আৰু চব কোনো মানে ৰ থকা নাই আৰু পৰিয়ালৰ চব মানুহে পইচা দিছিলে আৰু মানে সেই সময়ত কিন্তু মানে এতিয়াতো তুমি উম মানুহজনক ট্ৰিটমেন্টে কৰি বা নে তুমি পইচাৰে যোগাৰ কৰিবা এনেকুৱা নহয়, তেওঁলোকৰ মানে একো হেল্থ পলিচি নাছিলে মানে।
অঁ।
এইটো মানে মই কিন্তু এখন কৰি থৈ দিছোঁ, তুমি কৰিছানে?
অ মোৰ লৰাৰ নামত কৰা আছে, মইো কৰিছিলো কিন্তু এতিয়া আৰু কণ্টিনিউ নকৰিলোঁ।
অ কৰি থবা, কৰি থবা, তুমি যিমানে তোমাৰ বয়স বাঢ়ি গৈ থাকিব ন সিমানে মানে সেই পইচাটো বেছি হৈ হৈ গৈ থাকিব মাণ্ঠিলী। মানে মাহিলী আমি যিটো এটা অনুদান দিব লাগে ন তাতে মানে। উম সেইটো বেছি হৈ হৈ গৈ থৈ থাকিব তোমাৰ। আমি কিত অ অ অ বয়সৰ ভিত্তিত হয় তোমাৰ। যিমানে তুমি কম বয়সত কৰিবা সেইটোৰে প্ৰিমিয়াম বুলি যিটো কয় আৰু কম হয় আৰু যিমানে তুমি বয়সত বেছি কৰিবা প্ৰিমিয়াম বেছি মানে।
অ।
লাগে জানা আমি ভাবোঁ কেতিয়াবা হয়নে যে এই এনেই যায় পইচাকেইটা। হয় পইচা কেইটা বাৰু ভগৱানে নকৰক বেমাৰ নালাগে কিন্তু হলে তোমাক অ বে অ কিন্তু বে হলে তোমাৰ মানে ৰ সেই কৰোতা নাই আৰু মানে তোমাৰ। একোৱে নহয় পাঁচ চাৰি লাখ, পাঁচ লাখ টকা একোৱেই নহয় হস্পিতেলখনত
অ একো নহয়, একো নহয় উম।
মই মানে এইবোৰ দেখিয়ে ভয়তে মই কৈছো নাই-নাই কৰিম দেই যিয়ে পইচা যাওক কেতিয়াবা বেয়া লাগে ধৰা। আমাৰ মানে এপ্ৰিল মাহতে বিহুৰ চিহুৰ চব সময় ন এইখিনি সময়তে। এইখিনি সময়তে চববোৰ আহে ধৰা, গাড়ীৰ ইঞ্চুৰেঞ্চ। তোমাৰ এইবোৰ, ইয়াতো কিবা বিশ হাজাৰ মান টকা দিব লাগে আমি মানে। ই, বছৰি আৰু দিন কেতিয়াবা বেয়া লাগে আৰু এ এনে এনে যোৱাৰ নিচিনা হয় বিশ হাজাৰ টকাটো। কিন্তু তথাপিও উপায় নাই মানে, সাৱধান হ'বই লাগিব আ
উম' উম' ঠিকে কৈছা, ঠিকে কৈছা।
তুমিও এতিয়া কম বয়সতে এখন কৰি থৈ দিবা।
কৰি থৈ দিব লাগিব ৰ'বা, মই কৰিছিলো কিন্তু বছৰ মান কৰি পেলাই আৰু নকৰিলো, কিবা অলপমান অসুবিধা হ'ল সেইকাৰণে নকৰিলো, লৰাৰ নামত আছে হাজবেণ্ডৰ নামতো আছে।
তিনিওটাৰ নামত নামটো সোমাই থৈ দিবা একেলগে ফেমিলিকে।
কৈছে সোমোৱাই থম বুলি, সোমোৱাই থৈ দিম ৰবা।
অ ফেমিলি কৰিব পাৰি নহয়, তাৰ মানে মোৰ দেউতা মানে বেংকত চাকৰি কৰিছিলে হা।
অ।
কৰোতে তাতে তেওঁ পালে মানে।
অঁ সেইটো
অ পাইছিলে যেতিয়া অ' নহয় যেতিয়া চাকৰি কৰি আছিলে, তেতিয়া পাইছিলে আৰু ধৰা, তাৰপিছত চাকৰিৰ পৰা যে এতিয়াই অৱসৰ ল'লে আৰু তেতিয়া মানে বেংকৰ পৰাই কিবা এটা পায়, কিন্তু এটা মিনিমাম তিনি চাৰি লাখ টকাৰ হে হয় মানে তোমাৰ। কিন্তু কেতিয়াবাতো ধৰা সেইটোৰে নহ'বও পাৰে, তাৰ পিছত আমি ভাবিলো আমি প্ৰাইভেট কে কৰাও, বাপৰে দেউতাৰটো ষাঠি বছৰ বয়স হৈ গ'ল। কিমান প্ৰিমিয়াম লাগে মানে, ভয় খাই গৈছো আমি এতিয়া মানে কৰিবলে।
অ'
মানে পঁয়ত্ৰিশ চল্লিশ হাজাৰ টকা মানে বছৰি প্ৰিমিয়ামে হয় মানে, অ বছৰি লাগিব। মানে বয়সো যে বেছি হ'ল, আৰু দেখ অ আৰু ডেকা চাকৰি কালত ভবাই নাযায় ন নগ'ল মানে ধৰা, কাৰণ কি অফিচ পৰা পইচাটো পাইছিলে আৰু।
উম। আমাৰো অফিচত প্ৰথমতে তেতিয়া তাৰ মানে মইয়ো কৰা নহ'ল কিয়, ই এছ আই চি পাইছিলো। ই এছ আই চিৰ ৰ লগত হস্পিতেল বিলাক টাইআপ আছিলে আগতে। এতিয়াতো ই এছ আই চিৰ ৰ লগত টাইআপ চাগে নাই। গোটেই
চব হস্পিতেল নহয়, ই এছ আই চিৰ নিজৰ হস্পিতেল আছে নহয়।
আছে, কিন্তু প্ৰাইভেট মানে ব্যক্তিগত চিকিৎসালয় কেইখনমান আছিলে আগতে। এপ'লো হস্পিতাল আছিলে, হয় আছিলে। এতিয়া বৰ বৰ্তমান চাগে কেইখনমানহে আছে, তেওঁলোকৰ কিবা ভি তৰুৱা কিবা চুক্তি কিবা কিবি থাকে। টেবুলবিলাক হয়তো চাগে সে কাৰণে কেইখন মানহে আছে, ত' সেইকাৰণে ই এছ আই চি থাকা কাৰণে, আমি আৰু ভবা নহ'ল যে, কৰিব লাগিব বুলি এতিয়া এতিয়া ভাবিব লাগিব ৰবা। তুমি ঠিকেই কথা কৈছা, বৰ ভাল উপদেশ দিছা কাৰণ কিয় কাৰ কেতি তিয়া কি হয়, মানে মানুহ মানুহজন ভালে থাকিলেতো ভালেই।
ভালে নহয় অ', কিনো, নালাগে, নালাগে। অ' কিন্তু অ' হ'লে যাতে, যাতে আমি মানে সেই আৰু সমাধান এটা থাকে।
ইমানখিনি অ' মোটা অংকৰ ধন নাথাকে।
নাথাকে। হঠাৎ নাথাকে ন'। অ' আৰু যাৰ ওচৰত ধৰা ইমান পইচা থাকে, তেওঁ ইমান এইবিলাক কৰিবৰ দৰকাৰো নাই। প্ৰয়োজনো নহয়, আ প্ৰয়োজনেই নহয় তেওঁ পাৰিব কৰিবলে।
অ'।
কিন্তু আমাৰ দৰে সাধাৰণ মানুহ বিলাকৰ কাৰণে মানে কি মই ভাবো এই টো মানে প্ৰয়োজনীয় বস্তু হৈ পৰিছে আৰু আজিকালি।
অ' মোৰ এটা দাদা আমাতকৈ ডাঙৰ, তেওঁ তোমাৰ আ কাউেলিং কৰাই, এডাকেটৰ এডো কেটাৰ কাউণ্ট-কাউণ্টচিলিং, অ' কাউণ্টচিলিয়ৰ হয়, তেওঁৰ পোষ্ট তোমাৰ অ-অসমৰ আ মানে উত্তৰ পূৰ্বাঞ্চলতেই হয়, অ' কিন্তু তেওঁৰ বহুত ভাল মানে, তেওঁ।
অ'।
মানে ব্যস্ততাপূৰ্ণ বা সামাজিক ভাৱেও বহুত তেওঁ মানে জনপ্ৰিয়। তেওঁৰ আ সত্যে সত্যে, সত্যে খবৰ পাইছোঁ, তেওঁৰ ব্ৰেইনত বোলে সেয়া হৈছে, ইনফেকচন হৈছে। ত' তেওঁ প্ৰথমতে গুৱাহাটীত চিকিৎসা কৰিলে। কৰোতে মানে বুজি নাপালে মানে, স্নায়ু বিভাগৰ হোৱা বুলি ভাবিলে।
অ', অ'।
অ' আৰু স্বাস্থ্যটো আৰু অৱনতি ঘটিলে লগে লগে আৰু বাহিৰলৈ লৈ গ'ল। চেন্নাই এপললৈকে লৈ গ'ল। তাত বহুত টেষ্ট কৰালে, টেষ্ট কৰাই ধৰাত পেলালে যে ব্ৰেইনত ইনফেকচন হৈছে। ত' সেইটো, ব্ৰেইনত সংক্ৰমণ হোৱাটো সেইবিলাক আমি ভাবিবই নোৱাৰো হয়নে।
অ' ব্ৰেইনত এই সংক্ৰমণ হয়। হৈ পেলাই ব্ৰেইন ডেট হৈ যায় কেতিয়াবা।
অ' তেওঁৰ বাৰু ইমান দূৰলৈকে নগ'ল। তেওঁ ভগৱানে তেওঁক ৰক্ষা কৰিলে, তেওঁ তাৰ পৰা আ সুকলমে গোটেইখিনি কৰি উভতি আহিলে। আহিলে, তেওঁ এতিয়া সুস্থ হ'লেও অলপমান দুৰ্বলতা আছ ছে, অ' দুৰ্বলতা আছে এতিয়া ফিজিঅ থেৰাপি কৰি আছে।
অ', অ', অ', অ'।
তেওঁ বাৰু গোটেইখিনি অ অফিচৰ পৰাই পালে, অফিচৰ পৰা তেওঁৰ গোটেইখিনি
অ', হয় হয়। নাই, নাই এতিয়া ধৰা তোমাৰ চৰকাৰী চাক পৰিয়াল বিলাকে পাই ধৰা হয় নে নহয়, কিন্তু চবেইটো চাৰ চৰকাৰী চাকৰিয়াল নহয়, যিখিনি আৰু ধৰা উম অ সৰু সুৰা প্ৰাইভেট জব কৰি আছে, তেওঁলোকৰ কাৰণে ই এছ আই চি খন আছে। সেইটো তেওঁলোকে পালে, কিন্তু আমাৰ নিচিনা ইফালেও নহ'ল সেইফালে নহল এনেকুৱা ধৰণৰ
নহয় জানা মই জানা আজিকালি কিছুমান ব্যক্তিগত অ চাকৰি যোনে কৰি আছে তেওঁলোকৰো পইছাটো কাটি আ যাৰ ই এচ আই চি তোমাৰ কভাৰ নকৰে, কিছুমানৰ এ চেচি কভাৰ নকৰে চেলৰী বেছি হলে, ত' গতিকে তেওঁলোকক প্ৰাইভেট যোনটো ব্যক্তিগত অঁ তোমাৰ পলিচি বনাই দিয়ে, বনাই দিয়ে তাৰমানে দৰমহাৰ পৰা কটা অংশ কাটি লৈ, তেওঁ তেওঁলোকে বনাই দিয়ে।
আছে দিয়া আছে দিয়া, ময়ো কি কওঁ মোৰে দেখোঁ মোৰ হাজবেণ্ডৰ আছে মই সেইটোৱে পাহৰি গৈছিলোঁ, অঁ আহ কৰে অ কৰে কৰে পৰাই কওক। কৰাই দিয়ে কৰাই দিয়ে কৰাই দিয়ে, তেওঁলোকে ধৰা এতিয়া ই এছ আই চিত নপৰে, ই এছ আই চিত কৰিলে ধৰা উম এ এটা চেলাৰী কাটি পেলাই এ আমাৰতো তেওঁৰতো হয়য়ে, মোৰ হয় মোৰ ছোৱালীৰ হয় আৰু তেওঁৰ মাকৰো হয় মানে সেইটোত, আৰু কি কিন্তু সেইটোত ধৰা বহুত বেছি পইচা নাথাকে, এটা ধৰা লিমিটেড পইচা এটা থাকে আৰু মানে। সেইকাৰণে হেয়া আমি এটা ব্যক্তিগত ভাৱে নিজা ভাৱাকেও কৰিছিলো তাৰ মানে।
অঁ, আচ্ছা।
উম, নহলেটো তোমাৰ লাগে আৰু ধৰা কৰি থৈ দিছো।
উম তাকেইতো, আমি এতিয়া গাড়ীখনৰেই গাড়ীখনৰে ইঞ্চুৰেঞ্চ কৰো। প্ৰত্যেক বছৰে আমি ছয় সাত হাজাৰলৈকে টকা দিও, দি পেলাইও আমাৰ ভগৱানক এইটোয়ে চিন্তা কৰো যাতে গাড়ীখনৰ একো মানে ক্ষয় ক্ষতি দুৰ্ঘটনা নহওক বুলি।
অঁ অঁ, উম
তথাপিওতো কৰিবই লাগিব।
অঁ। মোৰ মোৰ হাজবেণ্ডৰো কিবা মাজতে তোমাৰ নেমকেয়াৰত মানে আমি অপাৰচন কৰিবলগীয়া হৈছিলে আৰু। তাৰপিছত বিল উঠিলে আৰু চাৰে তিনি লাখ মান। কিন্তু আমাৰ তেওৰ অফিচৰ এইটো লাৰিব লগা নহ'ল আমাৰ যিটো নিজাববীয়াকৈ আছে সেইটো লাৰিব লগা গীয়া নহ'ল বাৰু, অফিচৰ টোতে তোমাৰ কভাৰ হৈ গল। আৰু এটকাও দিব লগা হোৱা নাই, কিন্তু সেইটোও এটা সুবিধা দিয়া সেইটো টাইমত মই পইচাৰে চিন্তা কৰি